আহ' ৰুমতে আছা নেকি?
হয়-, ৰুমতে আছো।
বহি আছা?
হয়, তুমি কি কৰি আছা?
মই এই ৰাস্তাত গেইছিলো, ৰাস্তাৰ পৰা আহি এতিয়া ৰুমত খোমালো জাষ্ট।
এতে গৈছিলে।
উম-'
কেতিয়া গৈছিলা?
গৈছিলো, তোমাৰ সাতটা মানত গৈছিলো এতিয়া আহিছো, এতিয়া আহি কিনে এতিয়া হাত মুখ ধুম, ধুই কেনে খোৱা বোৱা কৰিম। খেল-চেল চোৱা নেকি? বল চল খেলা?
আই পি এল হলে মাজে মাজে চাওঁ! তুমি
মই চাও মাজে-মাজে বেলেগ কিছ কি আছে? আজি আছে
আছে
অ
নোচোৱা
নাচাঁও ইমান ভাল নাপাও যে, মাজে মাজে চাওঁ আৰু বেলেগ কি চাই ভাল- পোৱা মোবাইলত
মোবাইলত মই চিৰিয়েল চাওঁ তাৰপিছত মাজে মাজে গেম খেলোঁ আৰু ৰীলচো চাওঁ তুমি মোবাইল চোৱা নে
ৱাওঁ
এনে এদিনত কিমান টাইম মোবাইল চোৱা
চাওঁ চাৰি ঘন্টামান
চিৰিয়েল চোৱা
চিৰিয়েল না চাও চিনেমা টিনেমা চাও। নিউজটো চাওঁ
ঠিকে আছে যাব লাগে নিউজটো চাব লাগে কি হৈ আছে শেষত খবৰবোৰ পোৱা যায়
োজ পালে মানে খবৰবোৰ লগে লগে পোৱা যায় ফৰি ফৰি চৰি ফৰি চৰি ভাল কোৱা নেকি
হয় মই ফুৰি ভাল পাওঁ বহুত ভাল পাওঁ
উ কেনেকুৱা খাদ লে ভমান লাগে
মোৰ তোমাৰ ধৰা পাহাৰীয়া জোগাতটো গৈ ভাল লাগে আৰু উম টাউনত ধৰা এনেকে মুকলি জোগাবোৰ আছে না পাৰ্কৰ নিচিনা ইোৰ চাগান তাৰ লাগে গৈ মুকলি জাগাবোৰত গৈ বেছি ভাল লাগে নদীৰ পাৰত গলেও ভাল লাগে বেছিিকৈাৰ তুমি ফুুৰ ভাল পোৱাাম
অ এতিয়া আবেলি টাইমত তাত গৈ কেনে অলপ ৰেষ্টষ্ট লও বতাহ তত খাওঁ অলপ ভাল লাগে আ্দা থাক দিওঁ ভাল লাগে ান চন গলে ভাল লাগে
টাউনত গ'লে ভাল লাগে টাউনত গ'লে ধৰা বজাৰ তজাৰ কৰিলেও ভাল লাগে
হয়
তোমাৰ ভাল লাগে
া খো উ বেছি গৰম থাকিলে ভাল নালাগেন্ত অলপ ঠাণ্ডা াকত ঠাণ্ডা দিনত বা তোমাৰ ৰাতি তেতিয়া মানে টাউনত ভাল লাগে কিন্তু দিনত ইমান গৰমত তেতিয়া মানে টাউনত ইমান ভাল নালাগে গৰমটো অলপ বেছি থাকে যে
হ
ঘৰতৰত িভি চিভি চ অানক কি নে মোবাইলে
টিভি টিভি মই নাচাওঁ মই মোবাইলে চাওঁ সময় নাপাওঁ টিভি ইমান টিভি নাচাওঁ আৰু আজিকালি মোবাইলটো হয় টিভিত কে চোৱাতকৈ মোবাইলতে চাই লওঁ তুমি চোৱা
আই টিভি নাচাও মোবাইল চাও আগতে চাইছিলো এতিয়া মানে মোবাইল আছে যে টিম টণ চোৱা নহয়
এনে কিতাপ চিতাপ বাহিৰা কিতাপ পঢ় পঢ়ি ভাল পোৱা নে
পঢ়ো কেতিয়াবা কেতিয়াবা খুব কম
কি বেছি ভাল পোৱা। উপন্যাস নে গল্প
এইবোৰ ইমান নপঢ়োঁ মানে আজিকালি মানে অলপ নিউজউজ মোবাইলতে চোৱা হৈ যায় আৰু অলপ ফ্ৰী টাইমত অলপ খেলিবলৈ যাওঁ বল খেলিবলৈ যাওঁ ফ্ৰী টাইমত আৰু কেতিয়াবা ওলাই চলাই যাওঁ ইমান সময়ো নাপাওঁ যে
টু ক্ৰিকেটো খেলা তুমি
তেজো যাব লাগে খোৰা কিমান লাগে
ক্ৰিকেট খিবলৈোৱা মই লুডু খেলো এনে লৰা সৰু লৰা ছোৱালীয়ে যদি খেলি থাকে তাত যাও তাত গৈ চাই থাকো ভাল লাগে বেডমিণ্টন খেলো
হয়
এইবোৰে আৰু আবেলি সময়ত অলপ চলপ খেলোঁ আৰু কেতিয়াবা সময় পালে গান শুনো গান শুনা নে গান শুনানে